আহ হেল্ল'
আহ ক
আহ মই কিবা অংক গণিছো
কা নেকি?
মই আ আকো মানে নাকো। ক কিয়া।
এনে সুধছোঁ। অংক কৰি আছা? বাপৰে।
অংক মানে মোৰ অ' মোৰ অংকৰে চোন চব, এই তাকে চাই আছিলো কি, কিবা এটা ভুল হৈছিল জানোঁ ক'ত হয়ছে ভুল তাকেই চাই আছোঁ।
উম,
দূধ আৰু চকলেট কেইটা বাকী আছে?
এইটো হলে ছাগে তিনটা থাকব।
তোৰ অ 'পাঁচটা চকলেট আছিল ন?
অহ, -
মাত্ৰ দুটাই হৈছে নেকি কল মানে।
অ' এইটোত? তি - দুটা,
কি কয়ে -
অহ,
ইমান লাহে- লাহে কিয় গৈ আছা?
মানুহে নাই।
মানুহ নাই গম পাইছো মোৰ লগতে পাতবি,
সেইটোৱেটো, -
সময়ে নাপাওঁ না।
অহ,
হেংকে।
উম,
তোৰ কেইটা আছে আৰু?
মোৰ আহ, পো -পোন্ধৰটা আছে -আহিছিল। চকলেট।
অহ ' ইতিয়া কেইটা?
এঘাৰটা খালো, মানে এঘাৰটা হ'ল।
অ ', আচ্ছা।
ইাত ইটো বাৰু তয়ে কৰছা তোৰ, তোৰ তাতে যাব।
অ,
এবাৰ তই কৰিবি, এবাৰ মই কৰিম।
অ' সেনে
সেয়ে আৰু।
পাফ -
মোৰ আৰু চকুৰ পোহৰ কমছে ৰ',
অলা অলো কমছে ভাই।
কণাই হ'ম, কণাই হ'ম চাগে।
আমি আমি যেতিয়া ডাঙৰ হম, তেতিয়া মানে আমাৰ সেই চিকিৎসালয়ত। গৈনে চিকিৎসা কৰিবব লাগিব।
চকু কাটব লাগিব। বেছি দিন নাই। ক'লা চচমাযোৰ ল'ব টাইম সময় হৈছে আৰু।
উম। ন।
আৰু কেইবছৰ মান পিছত। তাৰ।
ন সে কৰিব লাগিব আৰু নকলি এ নকলি হে লগাব লাগিবৰা একদম চুকো বেজি মাৰ।
আহ।
উম, স কৰিব লাগিব। কিন্তু আমাৰ আৰু বংশগত বেমাৰ। আচা ন নাই আমাৰ ভুল নাই, বংশ যাৰ আহি। এইটো যাৰ থাকে থাকেই মানে আহিবই। তো আমাৰ আমাৰ ভোল নাই। এ দে হ অ, সেনেকে নাযাবি ইমান। কি কৰি আছা দে দে, জল্দি আ ক'ত গেলি। ক'ত গেলি, ক'ত গেলি ক'ত গেলি ক'ত গেলি ক'ত গেলি।
হেল্ল'।
ক'ত গৈছিলি?
পিঠাবা।
কি পিঠা?
এ, কলেদি বনা পিঠা
উম, এইটো। কিবা অ। কিবা নাম আছিলে ক না, নামটো পাহৰি থাকিলোঁ।
মইও ভাবিছোঁ কিবা আছিল?
পুৰা কল কল লাগে ন।
উম।
ভাল লাগেনে।
স পাৰে।
অলপমান মধু দি খা, মজা লাগব।
মই সেই দি খালো ৰ।
উম।
এইটো। জেলেবি খালো
তুই জেলাবি খাই নেকি?
অ মজা লাগিব চা খাবিচোন চা বনাবি ঘৰত
খাম ৰ এ আজি কালি নবনাই এইবোৰ আৰু এইবাৰ বনাইছিল বহুত টাইমত
অঁ এ মালপোৱা
হা কলেজ
অঁ মাল ওৱাহ
অঁ
তই সেই অঁ কি বুলি কয়, তাতে ঘৰতে বস্তু বনাই কিনে লৈ যানা সেই খা
নিনো? নিনো ইমান সময় নাথকে মোৰ ৰাতিপুৱা
নেদে বনাই এনেই নিছিলে নে আগতে
নাই নাই ত তাতে থাক চ থ এভেইলেবলে থাকে কিয় নিম আৰু পইচা নিম
উম
নেনো ইমান সময় নাথাকি মোৰ উঠো উঠি কিনে গা পা ধুই অলপমান ব খাই ভাত খুৱাই দ ওলাই যাওঁ নহলে মানে কি সি পিনে আহ ৰখি ৰখি যায় যায় ন বাছবোৰ হ টাইম লাগে স কিছ এই কাৰণে
সেই কাৰণেই এৰি দিয় না এ ক্লাছ বোৰ তেনে মাজতে এনেই
কেনচেল
আহ
উম হয় আজিও এটা হৈছে আজি বাৰু মই যোৱাই নাই।
অঁ
ই কত নেযাওঁ ভাল নালাগি ন
উম
উম এ এইতো এইবছৰ ইমান নেগিলি কথা ন
আহ ঘৰতে পৰি থাক
আহ সেই হয়
আমাৰতো নেদে আকৌ তাৰ পৰা চব নিজে বনাব লাগে
অঁ আমাৰো
বুজি কিনে যাব বাকী তহঁতৰ কথা যাই জেংকিমৰ হেংকিমৰ
চব আহ চব সেনেকৈ মানে আজি
বাকী আৰু এখন ইয়াতে আছে মোৰ এ একদম আগতো মানে য'ত পঢ়িছে এ তাতে দেেই তাতে কিন্তু নুবুজাই তাতে অকল দে হে
কিছুমান নি খালি হয়
অঁ মোৰ মোৰ খানত আৰু বুজেই যায় লিখাখিনি নেদে মাজে মাজে এটা দুটা দিব এই দিগদাৰ হয় দে দিগদাৰ হয় কাৰণ আ বহুত চলি হয়না
উম মই নিলিখোয় আকৌ
বুজাতে ইমান মই তোৰ শুনাই নাপাও কাণৰ লগত কালাওছো
উম মান লিখোছা লিখিছা চবোৰ
বাকী আৰু তাৰ পৰা আহি এক্সট্ৰা আৰু য'ত উ যাও তাতে আৰু দেই বঢ়িয়া গুজ যায় আৰু দেওঁ
অঁ অঁ সেইকাৰণেহে মানুহে হেৰি নকৰে
এই বাৰ্তা বেছি বেছি ভাগে সেইতে লৈছে মোবাইলতে লৈছে
আঁহ তোমাৰ পাৰি আজিকালি আৰু সেয়ে আৰু
উম উম বাকি ভাত বনালা তহঁতৰ
আছে দিনৰে কিবি আৰু কিবা বনাইছেো কি হব গম নাপাওঁ
আৰু সত কি গৈছে
আছে টিভি
আঁহ
উম
আৰু তহঁতৰ আৰু এটা যি আছিল সৰু
আহ
মেকুৰীটো
সটো মৰিছে
এ কেনেকে
এ জ্বৰ হয় মঠছি
আমাৰ ইয়াতে এটা আছিল ৰয় যি সৰু টিকলু জন্ম দিছিল। এইদিত গুচি মাক মাকটো
মেকুৰীবোৰে সেনেকে এৰি থৈ যায়েই বাচ্ছাটো যাতে নিজে
উ তাৰছতে আৰু ঐ এতিয়া নাই আৰু কেইদিনমানৰ পৰা মৰিলে নেকি না নীলাই মাকে নাজো আৰু
তহঁতে ৰাখ।
নাইে দেখাতে নাই,
মোৰ মেকুৰী বহুত ভাল পাওঁ আগতে ভাল লিব নাছিলো আজিকালি পাও এ চেছ কিবা লিখিব লাগে কিবা লিখি
হো হো হো।
আমাৰ যিটো বহুত লক্ষী আছিল ইমান ভাল একো মাছ, মাংস থাকিলে পাকঘৰত মুখ নলগাই। আদ ৰাতিপোৱাৰ। দেৰিকে উঠব। মোৰ আমাৰ লগতে এঘাৰটা বজালৈ শুই থাকিব উঠি আহ বাহিৰত যায়। এ নাই। এনেই চাফা দিনটো ঘৰত থাকে বাহিৰ।
অঁ দে দি কলে ভালে।
অঁ চ বিস্না চিচা। মাজে মাজে নামাই দিওঁ তত। আৰু আহে বিচনাত অঁ, দে থাক দে কিমান অক তলত কাৰ্পেটত শুই বা চেত শুই বা মোৰ পৰা ৰাতি বুলত শুই।
অঁ অঁ, ত বনছিলি লৈছো।
বক্স পালেঙৰ, তি শ ঠাণ্ডা দিন আ। তাতে আহি শুই থাকে বেচেৰা আম আমাৰ ময়ো কিবা কাপোৰ ৰুৰে দিওঁ তাৰপিছত কি হ'ল এ একদম ৰাতিপুৱা দিন। বুহা পুৰা দিনত। কিবা ভাত চাত খাত টাইমত দিও কিবা কিবি ভালকে খাই যি দিও তাকে খাই দি। একো চবজি চব্জি চব খাইছিলে। তাৰ পিছত। অহ, শুই থাকে দিনতটো আকৌ এব এবাৰ ক'বাত ওলাই যাব আহিব তাৰপিছত ৰাতি শুই থাকিব আৰু নাযায় আৰু। আধা ৰাতি দলে ত আৰু কিবা মোতা চোতা লাগিল তেনেহলে দৰ্জাখন খুলি দিও কৰি কিনে আৰু আহি যায়। মেঅ মেঅ। থাকে তাৰে সি বাহিৰত যাব লাগে আমাক।
ৱাহ। আমাৰ উম আমাৰ আগৰটো একদম আগৰ। তো তোমাৰ মানে এটা ৰা ৰাখিছিলো। সেইটোক মানে কামোৰছিল। কামূৰ্তে। তেতিতাৰ পৰা বেয়া পায় আৰ নাহে।
অঁ।
মই মইতো দুইদিনাই কত মই এবাৰ সেই লৈছিলো ৰ আহ সেইট থাকোতে
উম
সেই তাতে সৰুতে মই বেগত ভৰাই লৈ আহছিলো কুকুৰৰ পোৱালি এটা
অঁ
একবাৰ মেকুৰীৰ পোৱালি এটা লৈছো নাছিলে এইবাৰ আনিমে মই অঁ দে
আহ আহ
অঁ
একা চোনকাৰ্ড দে কাৰ্ড